হেল্ল'।
উম, হেল্ল', হেল্ল', হেল্ল'। এই ভাত বনালো।
অহ।
আ আলহী আহিল!
অ'।
আলহী আহিছে, কণী আৰু আলু দি পিটিকা, এনেকৈ আ আঞ্জা বনাইছোঁ। তা তাৰপিছত এই তৰকাৰী কৰিছো। তাৰপিছত ফুৰিব গলো সিহঁতৰ আলহী আহিল। ফুৰিব গ'ল। ফুৰ ফুৰিবা গ'ল। তাতাৰ আহিয়াৰ এই - হেৰিত গ'ল এই এল এম বাজাৰত গ'ল। তাৰপৰা আহিল। আহিলৰ ভাত চাত খালে। খাইয়াল শুলে আৰু অলপ। তুমি ভাত খালা নে?
মই ভাত খালোঁ। মইয়ো, আমাৰো আজি আলহী আহছিলে। তাৰ মানে সৰুটো অসুষ হৈছিলে! আহিলে ডাঙৰ ছোৱালী কেইটা আহিছে চাৰিজনী ছোৱালী যে। এ মানে মেডিকেলত নগ'ল আৰু ইয়াতে ঘৰত আহিলে খবৰ ল'ব, গোটেই - এজনী ৰঙিয়াত থাকে ৰঙিয়াজনীও আহিলে। ভাগিন দুজনক লৈ, তাৰপিছত এজনী ছয়গাঁওত থাকে, ছয়গাঁওত আহিলে ত ল'ৰা ছোৱালী দুটালৈ আৰু এইফালে তাই - ভি আই পিত থাকে, সিহঁতো আহিলি, গোটেইবিলাক মানুহ আমাৰ এইটো জানাই যে জইন্ট পৰিয়াল।
উম, পৰিয়াল তোমালোকৰ ডাঙৰ পৰিয়ালটো।
অ' তাৰপাছত সিহঁতো আহিলে, আনিলোঁ আৰু মাছ মাংস জানাইটো আলহী আহিলে কিবা - খৰচ, তাৰপাছত মাহ অ' - অ তাৰপিছত আৰু মাছ আনিলে মাছ আনিলে মাংস তাৰপিছত ঘৰৰে পাওৰা আছিলে, পাওৰাযোৰো মাৰিলোঁ - মানে সেই জোল খাবৰ কাৰণে সৰুটো ভাল - জোল খাব লাগেনে অলপ প্ৰেচাৰটো কম আছে হে ক ক অ কলফুল যে আছে কলফুলেৰে বনালো তাৰপিছত এইফালে আৰু - ব্ৰইলাৰ মাংস আনিছিলে, সেই বনালোঁ। মাছ আৰু ঘৰৰে অলপ এইকেইদিন পানী হৈছিল নহয় এই ভাহৰুটোত - তাৰমানে অলপ মাছ মাৰিব গৈছিলে, সৰু, সৰু পুঠি মাছ পাইছিলে। সেই পুঠি মাছ মানে ভোল আছে, ভোল ঘৰৰে - ভোল, সেনেকৈ তাৰমানে হেই এখন চৰ্ছৰি বনালোঁ। তাৰ পিছত ৰৌ মাছ আনিছিলে ৰৌ - মাছ আৰু এই থেকেৰা টেঙা যে আছে থেকেৰা টেঙা জানানে? অ এই থেকেৰা টেঙা দি এখন গৰমৰ কথাতো টেঙা ভাল - ভাল পায়, এ সেনেকৈ বনালোঁ। তাৰপিছত ঘৰৰে ভাতকেৰেলা ঘৰৰে কচু আৰু ঘৰৰে তিয়ঁহ এইবিলাক - চব ঘৰৰে এখন চবজি বনালোঁ - তাতে আৰু মাছৰ মাথাটো আৰু ভাঙি দিছো সেনেকে এখন লো, আৰু কোমোৰা আছিলে কোমাৰ অলপ খাৰ বনালো এ জানাই - চোন মানুহ আহিলে আই - এয়া বহুত আৰু বিয়া দিয়া ছোৱালী বিলাক আৰু ধৰাছো ঘৰ বন্ধ বুলি আহিছে।
উম সিহঁতে আৰামত খাব।
অ সিহঁতে আৰু ভাত পানী খাই খাই পেলাই শুলে শুই পেলাই আজি নাযায় থাকিব দুদিন তিনদিন অ' তাৰপিছত আমি অলপমান ৰেষ্ট ললো আৰু ভাত তাতে ভাগৰ লাগিল বাচন চাচন ধুলো এনেকুৱা। তাৰপিছত আৰু সিহঁতে আৰু সিহঁতে আৰু পিঠা খাই সিহঁতে ঘৰত মানে ল'ৰা ছোৱালী কাৰণে পিঠা পনা বনাব নেকি ঢেঁকী নাই সিহঁতৰ এতিয়া আমাৰ ঢেঁকী আছে তাকে মই কেইটামান। চাউল ভিজাই থৈছো তাৰ পিছত মই জাজনীৰ লগত মানে। খুন্দি পেলাই এই তেলৰ পিঠাও বনাম আৰু সেই যে কেটলি ভাপত দিয়া পিঠা যে অ। সেই নাৰিকল আছে ঘৰৰে সেই নাৰিকল চোচি থৈ দিছো সেই। পিঠা খুন্দি আৰু গধূলি অলপ চাহ খাম সেই নাস্তাৰে। তেনেকুৱাকে তাৰপিছত আৰু। আৰু অহাকালি থাকিব আৰু অহাকালি হলো নিৰামিষে হ'ব কাৰণ এই। বৃস্পতিবাৰ হ'ব অহাকালি সেনেকা অ' মই আৰু মানে কি মানে মই ভাত চাত বনাব লাগে বেছি কৈ সিহঁত আহিলে মোৰ হয় বুলি কয় আৰু মানে বাকী বিলাকে আৰু ভাল পায় খাই পেলাই সিহঁতে। সিহঁতৰ ঘৰত গ'লে মই বনাই মেলি খাই আহো সনেকা তাৰপিছত আৰু এতিয়া আৰু ধৰা চোৱা সেই ঘৰৰে পাণ আছিলে আমাৰ। সেই পাণবিলাক পাৰিছে আজি পাৰি পেলাই আৰু এ মুঠিয়াই থৈ দিছে ত' এইবিলাক আৰু বজাৰত লৈ যাব বজাৰত লৈ যায় বিক্ৰী কৰি দি আহিব। পইচাটো দি আৰু কিবা অলপমান ধৰাচোন কিবা চব্জি আনিব পাৰিব আৰু। সেনেকোৱা সেনেকৈয়ে টাক টুককৈ চলি আছো আৰু
উম, এ এনেকৈ মইয়ো
অ' আপোনাৰ আপোনাৰ হাঁহ মুৰ্গী আছে চাগে হয়। নহয়, নহয় হাঁহ মুৰ্গি আছে বাৰু মুৰ্গি আছে চাগে অ অ কণীবিলাক বিক্ৰী বিক্ৰী কৰে নে অ
হাঁহ আছে পাৰ আছে ছাগলী দুজনী আছে
অ থাকিলে এইবিলাক ঘৰুৱা শাক পাচলিবিলাক ওলাই।
অ অ অ অ ঘৰৰে ভাত কেৰেলা জিকা এইবিলাক কিনিব নালাগে আৰু বাৰিষাৰ দিনত
অ আমাৰো লাগিছে ৰ'ব অ। এয়া আৰু হেৰিও আছে তামোল চামোল আছে পাণো
তামোল তামোল মোৰ আছে পাণ আছে আম গছ আছে ঘৰৰে আছে আৰু এইবিলাকখন।
পানীবিলাক বিক্ৰী কৰে নে অ অ পাৰি ঘৰৰে গাখীৰ খিনি বিক্ৰী কৰিলেও পইছা ওলায়
অ
এতিয়া তই সামৰি আহ অ' কণী মুৰ্গীৰ কণী আজিকালি পঁচিশ টকা হৈছে একযোৰ বিক্ৰী কৰি দুই চাৰিটাই বিক্ৰী কৰিলে পঞ্চাশ টকা পায় ত্ৰিশ টকা কৰি অ মইতো পঁচিছ ত্ৰিছ টকা আনি মই আৰু ঘৰুৱা কণী বুলি মানুহে আৰু ওচৰৰ মানুহ নিব আহে বেয়াও লাগে পঁচিছ টকা কৰিয়ে দিওঁ। অ' অ' অ' অ' অ'। ঠিকে আছে মই পঁচিশ টকা কৰিয়ে দিওঁ কণীটো আৰু এ। ঘৰৰ ওচৰৰে মানে ধৰা জাজলি বিলাকে নিয়ে আৰু বেছি।
অ'
অঁ।
ভাত খালো খাই এতিয়া আৰু শুও আৰু গা- চা ধুই।
অ', গৰমটো কি দিছে দেখানাই নে।
উ খুব গৰম বা ইয়াতো লাইন যাই থাকে না।
অ' ছোৱালীজনীৰ কলেজ আছে নে নাই?
ছোৱালীজনী কলেজ বন্ধে দিছিল ।
অ' গৰম বন্ধ দিছে।
দিনৰ কাৰণে এই অভাৱৰ কাৰণে মানে কহইও যাব নোৱাৰো
অ' টকা পইচাৰে অভাৱ হয় দিয়া আমাৰ দৰে দুখীয়া মানুহ আৰু।
অ' টকা পইচাৰ কাৰণে আৰু যাব নোৱাৰো কি কৰিম আৰু ঘৰতে আৰু। এনজয় কৰিব লাগিব আৰু।
অঁ।
উম।
ওচৰতে যাব আৰু কেতিয়াবা ওচৰৰ মন্দিৰ- চন্দিৰতে যাব আৰু।
মন্দিৰ মানে ইয়াত গাঁওঁতে আছে আৰু ইয়াতে অলপ আৰু এনেকে গাঁৱৰ ঘূৰি ফূৰিব।
অ', অ।
জা এই ভি আই পি
অঁ।
তাৰ পিছত এই পলাকপাৰি
অঁ।
এই ছয় - ছয়গাঁও।
অঁ।
সেনেকৈ যাওঁ আৰু। বাইদেউ এজনী আছে হেৰিত এই হুদুমপুৰত। অ' সিহঁতো আহো অহোকে আছে। সিহঁতৰ ঘৰত যাওঁ। ভিন্দ আছে ওচৰতে এটা আছে বাইদেউ। সেইটো ৰাতিপুৱা আহিলি চাহ - তাহ খাই লৈ ভাত খাই গ'ল হৈ গ'ল আজি বহুত মানুহ হৈছে। জনমকাৰ উম।
আৰু গৰমৰ কথা ৰান্ধা বঢ়া কৰিব দিগদাৰ লাগে।
ৰান্ধা বঢ়া কৰিব পাৰে ক্য
অ', আমাৰ সৰুতো আৰু আহিছ গৰম বন্ধ বুলি আহিছে, দেউতাকৰ অসুখ কব ল'ব আহিছে। আৰু কি ক'ব আৰু আহিছে, আহিলে ভালো লাগে দেখোন আহিলে।
ছোৱালী আৰু - আৰু মাকৰ ঘৰত আহি মাকৰ ঘৰত আহিবই।
অ', আমিও যাওঁ সিহঁতো আহে সেনেকুৱা আৰু।
উম।
ত কাম- চাম কৰে আৰু বাচন- চাচন খিনি ধুলেও আৰু লাগি দিয়ে ভাত-তাত খিনি মই বনাইছো সিহঁতে কুটি-বাচ অ
জতাইছে
অ', কুতি-বাতি বাচি দিয়ে আৰু, অ'।
এ ছোৱালীটো নকৰে নহয় কাম-চাম।
অ', তাইও সৰু আছে তাছ কলেজ পাইছে আৰু, পঢ়িবও লাগে নহয়।
অ পঢ়িব লাগে কোনে মেট্ৰিক পাছ কৰিছে
অ অ, ঠিকে আছে ভালকে পঢ়ি থাকক! পঢ়ি-শুনি আৰু, অ এটাই ছোৱালী ন?
অ' লৰাও নাই ছোৱালীও নাই।
অ' এটাই। অ। ঠিকে আছে তাইকে আজিকালি ল'ৰা ছোৱালী ল' কথা নাই আৰু ছোৱালী হ'লেও লৰা হ'লেও কথা হয় খালি, ভালকৈ পঢ়া-শুনা কৰি আৰু ভাল মানুহ হ'ব লাগে আৰু এনেকুৱা। অ অ।
লৰাও নাই ছোৱালীও নাই, তুমি ল'ৰাও হ'বা লাগিব ছোৱালীও হ'বা লাগিব।
অ', অ।
দেউতাকৰো ইমান বুধি নাই।
অ
এই ঘৰখন ময়ে চলাব লাগে।
অ
আকৌ নগ'লেও নহয়, নক'লেও নহয় এনেকুৱা।
অ'
গৰীব মানুহ
অ'
সে-টোৱেই। তুমি কি কৰিছা এতিয়া?
ময়ো সেই এনেই ভাত-পানী খাই ক'লো যে বাচন- চাচন ধুই এনে অ'ল বিচনাতে সিহঁত অলপ শুইছু আউ সিহঁতেও শুলে সিহঁতেও পকাতে পাতি পাৰি পেলাই শুলে কলে ই বো আমি পাতি পাৰি তলতে শো সেনে ক'লে সিহ- শুই আছে মোৰ ওচৰতে। ত' আপুনি আৰু ফোন কৰিলে দেচন কথা সিহঁতো এনকা শুই আছে, পনি টোপনি আহিছে। গৰমৰ কথা আৰু আজি আহিছে নে ইমান দূৰৰ দূৰৰ পৰা আহিছে। আৰু ভাগৰো লাগিছে সিহঁতৰ। ৰঙিয়াৰ পৰা ও দূৰ হয় নহ, ছয় গাওটো দূৰ হয় কিন্তু ওচৰ হয়, তেনেকুৱা সেইকাৰণে সিহঁতৰ ভাগৰ লাগিছ পকাতে পাটি-চাটি পাৰি কিনে শুই আছো তলতে, ধুনীয়া কৈ টোপনি আহিছ-
উম', মাকৰ ঘৰত আহিলে গৰম ভাগত ধৰি
অ', সহোতৰো অপাৰচন কৰাৰ কথা আছিল অপাৰচন নহ'ল। নহলে আৰু অহা মাহত বাৰু হ'ব, এতিয়া আৰু এ মানে আৰু অলপ দিগদাৰ আৰু ৰখিও আছো ৰখা মানুহ নাই। কষ্ট, এতিয়া উপায় নাই আৰ অচনটো নকৰিলো নহয়। বুঢ়া হলেতো চাই থাকব নোৱাৰি। এনেকুৱা সেইকাৰণে বেয়া অ সেইকাৰণে আৰু বেয়া লাগে। মানে ৰেষ্ট ল'ব দিছে ডক্তৰে দেৰ মাহ মানে দেৰ মাহত আকৌ নিব লাগিব। দি পেলাই আৰু পহা শু কৰি আনিব লাগিব যে কি হয় আৰু যি হয় হ'ব আৰু ভগৱানৰ ওচৰত। হেৰি কৰিলোঁ পাৰ্থনাই কৰিলোঁ আৰু,
উম, ভগৱানকে ভৰসা কৰিব লাগিব।
অ,
ভগৱাণে মাৰিবও হেৰিও কৰি বচাবও, এনেকৈ উম ক বো, কোনে দিছে বাহিৰে ওলাব নোৱাৰিচোন ফুৰিব যাম বুলি ভাবিছিলো।
অ,
ফুৰিব যাওঁ অলপমান মন্দিৰ চন্দিৰ চাব। এইখন যাবই নোৱাৰছ উম এনে।
বৰষুনে কিমান দিছে,
পানী কিনান আপোনাৰ ফালে?
তল তল চব ভৰ্তি গৈছে খালি ঘৰত উঠা নাই,
অঁ অঁ
এনেই আমাৰ, জাটোতোন পানী একে ঘৰত পানী হৈছে এক,
অ' বেয়াও লাগে ঘৰত পানী হলে ভাত চাত বনাব দিগ দাৰি হোৱা নাই?
উম আজি কি ধুনীয়াকে ঢুকাইছে,
আকৌ অলৰেদি বৰষুণ নে আৰু বানপানী,
উম আহিছে বৰখুন পানী, জান বিলাকো খাইছে, কি ধুনীয়াক জোগাবিলাক শুইছে শুাই শু খাইছ ত বৰষুণ আহি আছে,
অঁ
উম
বৰষুণটো দিলে মই বিৰাট বেয়া পাওঁ কিয় বেয়া পাওঁ, চোতা চোতাল তুতাল বোকা হৈ যায় মানে, ল'ৰা কেইটাও বাহিৰত উলাই উলাই যায় সেইটোও মানে লেতেৰা হয়। সেইকাৰণে বৰষুণ দিলে বেয়াই পাও, লগা হলে ৰ'দেই দিয়ক।
ৰ'দ দিলে ভাল।
অ গৰমেহ
ৰদ দিলেই ভাল।
আৰু আমাকতো ভালেই আমাৰো একো প্ৰব্লেম হোৱাই নাই কিন্তু যে সেই কিছুমান যিবিলাকৰ বান্ধ, পানী বাত পানী যি কি দুখ লাগে সেইবিলাক হোৱা কাৰণে, না ভালকৈ পানী অ,
চাৰি পাঁচ ঘৰ মানুহ তলে যায়।
অ সিহঁতমান দুখ লাগে এতিয়া অ,
নালাৰ কাৰণে এই পানী বিলাক চব ঘৰতে সোমাই থাকে। দম হৈ থাকে কলৰ পাৰ, সেই পাইখানা খান অখাৰ কাৰণেই আগৰ পাইখানা খান থাকিলেতো চলেৰেলো আৰু এইবিলাক পা